হেল্ল' অঁ মই শুনিছো বাৰু? মোৰ মাতটো শুনিছানে তুমি অঁ।
খবৰ ভালে তোমাৰ কেনেকুৱা মই আছো আছো ভাল বাৰু দেই মই। এনে অকমান বহিছো তুমি চাহ তাহ খালা নে? চাহ খালোঁ বাৰু, অঁ অঁ, তুমি খালা নাই? নাই মই খোৱা নাই এই খামহে লাহে লাহে বনাই খামহে মুখ হাত ধুই।
অঁ আচ্ছা আচ্ছা তাকে তুমি বহুত দিনৰ মূৰত ফোন কৰিলা হয়।
অ দিনতটো কামত ব্যস্ত হৈ থকা হয়, ৰাতিপুৱা উঠা, দিনতটো কাম কৰা ৰাতি আকৌ ভাগত শুৱা সেই এতিয়া। তেনেকে চলি থাকে আৰু সেইকাৰণে মই বোলো আজি সময়ক পালো কও বুলি ল'ৰা টোলে ফোনতো। সেইটো হয় বাৰু, মা হতৰ খবৰ কোৱা চোন? ভাল বাৰু দেই ঘৰত ভাল তোমালোকৰাৰ সেই আৰু এইবোৰ কি মাহতৰ কি। কি আৰু এইবোৰ কাম কৰি থকা মানুহ গা চা কি আও এইবোৰ কাম কৰি থকা মানুহ গা‌ চাপ অলপ বিষ হয় আৰু কিবা কিবি অকমান থাকি আৰু এতিয়া পথাৰৰ দিন যে পথাৰৰ দিনত নামিছে আৰু তাৰে।
হয় হয় হয় আমাৰো এক। হয় মই পঢ়া-শুনা কৰি আছোঁ। তুমি কি কৰি আছা এতিয়া?
আৰু লগতে তোমাৰ হেৰি হল এতিয়া এই তোমাৰ ছমাহ মান হৈছে এই সৰু ল'ৰা ছোৱালী কেইটা মানে খুব বেছি চেভেন। ফাইপ মানৰ ল'ৰা ছোৱালী কেইটামানে মানে মই পঢ়াৰ লগতে টিউচন লৈছো
অঁ অঁ অঁ খুব ভাল কাম কৰিছা আকৌ দেই আচলতে অ এতিয়া টিউচন কৰিলে তো আচলতে বহুত ভাল হয় নিজৰ নিজৰ কাৰণেও বহুত ভাল হয়।
অ তাকেহে তাক মই এটা কথা চৈ পোৱা গম পোৱা নাই ল'ৰা ছোৱালী খিনি এতিয়া। ল'ৰা ছোৱালী কেইটাও চুকা বাৰু দেই নোৱাৰিলেও তোমাক বুজাই দিলে বুজি পায় কিন্তু তোমাৰ এটা কথাত সিহঁতৰ বহুত মানে এটা নিতিবাচক কি হৈ আছে গম পাইছা নাই।
হয় হয় হয় হয় হয়।
সাধাৰণ কথাই একোয়ে গম নাপায় গম পোৱা নাই পৃথিৱীত কি চলি আছে নৃদিস্থ পাঠক্ৰমৰ মাজত। আৱদ্ধ হৈ হৈছে। অ গম পোৱা নাই, এইবিলাক একো গম নাপায় আকৌ খুব বেছি বেছি অকল সেইকেইটা বাহিৰা কথা মানে জানে। সেই ৰিল শৰ্ট হেৰিয়ত চলি থকা এইবিলাকৰ কথা জানিব আৰু সেইবিলাক জানে মই তোমাৰ সেইনানি একদম আচৰিত ঘটনা আৰু মই সেইনানি। সুধিলো যে তহঁতি তীখৰ আৰু চুটি বাই কাহিনী জান নে নাজান লক্ষ্মীনাথ লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ীআই সাধু পঢ়িচ। হয় নে নাই এতিয়া সিহঁতি এতিয়া বুঢ়ী আই সাধুৰ নামটো শুনিছে যে বুঢ়ী আই‌ সাধুনো কি কি কিনো সাধু আছে। মনো কি অ সিহঁতে ক'ব নোৱাৰা নহয় গম পাইছানা ইপিনে পঢ়ি পঢ়ি আহি পালেহি ক্লাছ। তোমাৰ ছিক্স, চছেভেন পালেহি আৰু সাহিত্যিক বা অন্যান্য আমাৰ ক্ষেত্ৰত দেখিছা নই আমাৰ অসমীয়া জাতিটোৰ অৱস্থা কেনেকুৱা। তুমি কৈছা নেকি টিউচন? টিউচন মই এতিয়া বৰ্তমান টিউচন কৰা নাই বাৰু, আচলতে মই। অ অ। আমাৰ আছে তেতিয়া সেইবোৰ ম'বাইল ম'বাইল ফোন নাছিল নাছিলে যে অ অ আমি আমি সেইয়ত। বুইছ নাই, আজিৰ সময়ত কি কৰ অ আমি সাধু কিতাপ পঢ়ো বাহিৰা কিতাপ পঢ়ো তোমাৰ ধৰা অ সেইবিলাকে হওক অ। এ সি সিবিলাক কথা জানিলে কি হয় তোমাৰ, সামগ্ৰীক গোটেই কথা খিনিয়ে জনা হয় ন অ ব্যৱহাৰিক হেই এতিয়া এতিয়া। আজিকালি ল'ৰা ছোৱালীয়ে তোমাৰ ফকৰা যোজনা নাজানে হয় নে, আকৌ ফকৰা যোজনা বিষয়ে কিতাপত পঢ়িব লাগে যে ফকৰা যোজনা হয়। কি আমাৰ জানো জানো ফকৰা যোজনা মানে কি আকৌ আমি পঢ়িব লগীয়া হৈছিলে জানো, অ ফকৰা যোজনা অসমীয়া ভাষা। ইমান এটা হেৰি বস্তু যে এশাৰী বাক্যতে গোটেই ব্যৱহাৰিক কথা খিনি প্ৰকৃত সত কথা খিনি গম পাই যায়। এতিয়া সিহঁতি সেইটো বিষয়ে আজি, যাবলগীয়া হৈছে তেনে তাতকে মোৰ মতে তাতকে দুৰ্ভাগ্য অৱস্থা নাই আও আ আও এতিয়া চাবা দেই কোনোবাই যাব পণ্ডিত জনে কৈছিলে বোলে দেই, যিদিনাখনি অসমীয়া মানুহৰ ঘৰত অসমীয়া ল'ৰা ছোৱালীক, অসমীয়া টিউচন কৰিবলগীয়া হব। সেইদিনাখনিয়ে বোলে জাতিটো বোলে একদম মানে তোমাৰ ধ্ববংসৰ পথে আগবাঢ়িব।
অ আচলতে কি আমাৰ আমি আচলতে সেইটো আমি লাজ লাজ কৰিব লাজ পাব লাগে, আমি অ আমাৰ নিজৰ।
মাতৃ ভাষা কম আমি, এই ভাষাটোক আচলতে অপমান কৰা হৈছে। হয় আমি সেই ভাষাটোক যদি বুজি। জানিব নোৱাৰো তেনেহলে আমি আমি কি কৰিম, আমি জীৱনত সেটো একো কৰিব নোৱাৰিম ন, তোমাৰ নিজৰ মাতৃভাষাটো নিশিকিলে বেলেগ। ভাষা শিকাৰ কি অৰ্থ থাকিলে কোৱাচোন তুমি, কি অৰ্থ থাকিলে হয় আমি আমি নিজৰ যদি মাতৃ ভাষাকে বুজিব নোৱাৰো জানিব নোৱাৰো। তেনেহলে আমি কৰিম, কি হয় হয় নিজৰ মূল্যয়ে যদি বিচাৰি নাপাওঁ নিজৰ অস্তিত। নাপাওঁ অ তেতিয়া অন্য ভাষাত অন্য ভাষা খেলিবলৈ গৈ আমি সেই গন চিৰিকাটোৰ দৰে হব নহয় সেই। শিকিবলে নোৱাৰি জঁপিয়াই থকাটো নিচিনা হবগে গৈ হয় নে নহয় অ শিকি তেনেকুৱাই হ'বগে যে অসমীয়া ভাষাটো নাজানো আমি বেলেগ এটা। ভাষা শিকিবলৈ গ'লো সেইটো ভাষাৰ বিষয়ে নাজানিম ভালকৈ না আমি অসমীয়াত ক'ব পাৰিম না আমি সম্পূৰ্ণ ভাৱে বেলেগ এটা ভাষা ক'ব পাৰিম অ। তাকেই মই হয় সেইটো ভাষ মই তাৰ মানে এইটো কবলৈ যোৱা নাই যে, অসমীয়া ভাষাটো আমি শিক অকল অসমীয়া ভাষাতে সীমাবদ্ধ থাকিব লাগে। তুমি যিমান পাৰা সিমান ভাষা শিকা, কিন্তু তুমি প্ৰথমতে নিজৰ মাতৃভাষাত নিজৰ আয়ত্ব খিনি থাকিব লাগে নিজৰ ভেটিটো গঢ়ি। কাৰণ ব্যাকৰণ সকলোতে একে ভাষা কি হ'ব বেলেগ হব পাৰে, কিন্তু ব্যাকৰণ সকলোতে একে। অসমীয়া ল'ৰা ছোৱালীয়ে আজি কালি ব্যাকৰণ পঢ়িব লাগে এক্সট্ৰা কে গম। চেলেবাছ দিয়ে, অ আমাৰ দিনত আমাৰ দিনত চিলেবাছটো নাছিলে আমি তোমাৰ ধৰা। কাল বুলি কলে আমি কালৰ গোটেইখিনি পঢ়িছিলো আমি সম্পূৰ্ণভাৱে আমি আমি একদম বাস্তৱিকতাৰ লগত হেৰি কৰি পঢ়িছিলো। আহ আজিকালি ল'ৰা ছোৱালীয়ে কি কৰে ফৰ্মূলা বনাই অসমীয়া কালৰ ফৰ্মূলা বনাবলগীয়া হয় ইংৰাজী টেন্সৰ ফৰ্মূলা বনাবলগীয়া হয়। আমি ইফালে অসমীয়া কাল পঢ়ো ইফালে ইংৰাজী টেন্স পঢ়ো দুইটা ধুনীয়াকে শিকি যাওঁ অসমীয়া যেনেকৈ শিকো ইংৰাজীটো শিকিব পাওঁ। আচলতে অ আমাৰ এতিয়া যে আমাৰ যি মাতৃভাষা সেই মাতৃভাষা যে আমাৰ যে বৰ্তমান সময়ত। দুৰ্বল হৈ পৰিছে তাৰ বিষয়ে আপুনি মানে মূল কাৰণ হিচাপে আপুনি কোনসমূহ কাৰন কাৰ এতিয়া চাবা সেইখিনিয়েই সেই আমি সেইটো বিষয়ে কৈ আছো। মই যে' লৰা-ছোৱালী বিলাকৰ বাহিৰা কিতাপৰ অধ্যয়ন নাই প্ৰথম কথা, প্ৰথম কথা বাহিৰা কিতাপৰ বাহিৰা কিতাপ মানে বাহিৰা বুলি নকওঁ, মই গুৰুত্বপূৰ্ণ ধৰা সৰুৰে পৰা ল'ৰা-ছোৱালীবলাকক একদম যদি সৰু যদি চোৱা তেনেহ'লে বাহিৰা কথা জানিবৰ কাৰণে একদম উৎকৃষ্টতম হৈ গ'ল সাধু কিতাব। অ' আজি লৰা-ছোৱালীয়ে ভাষা এটা না জানিব কেতিয়া যাৰ। অ' যেতিয়া অধিক পঢ়িব, তেতিয়া অধিক ভ শব্দ গম পাব নতুন-নতুন শব্দ গম পাব হয় নে নহয়। এতিয়া প্ৰথম কথা বাহিৰা কিতাপেই নপঢ়ে, অকল কিতাপত অকল পাঠ্যপুথিৰাজত থকা কেইটামান সাক্ষৰ পৰি থাকিলেতো নহব। তাকো সেইকেইটা মুখস্থ কৰি সেইকেইটাকে পঢ়িবিতাপ লিখিব। সেইকেইটা বিষয়ে জানিলে, অন্যান্য একো কাহিনীয়েঢিয়ে নাজানে। দ্বিতীয় কথা তোমাৰ আজিকালি লৰা-ছোৱালী ল'ৰা-ছোৱালী বিলাকে মানুহৰ মাজলৈ উলিয়াই নাযায়। প্ৰথম কথা, অ' সেইটোতো তুমিতো দেখিছা ন' লৰা-ছোৱালী বিলাক ডাঙৰ মানুহৰ ক্ষেত্ৰতে হ সৰু লৰা-ছোৱালীটো বাদেই দিয়া চোন। আজিকালি ডাঙৰ মানুহে চোৱা চোন অকল দিনতটো যেতিয়া মাক-দেউতাকে মোবাইলটো পাব, আজিকালি ডাঙৰ মানুহো ব্যস্ত হৈ পৰে মোবাইলটোৰ লগত। আজৰি সময় পালে, ছাত্ৰ-ছাত্ৰীসকল স্কুলৰ পৰা আহিব। আহি ভাত খোৱা সময় বা কিবা এটা খোৱাৰ সময়ত মোবাইল টো লগাই লব। হয়, খোৱা বিলাক সেইটো অ' খোৱাবলাকো খালে বা খোৱাবলাকে শুলে। নোখোৱাবলাকে কিছুমানে খুব কম লৰা-ছোৱালীয়ে আজিকালি খেলে, খেলা তাৰ পিছত আকৌ পঢ়িব দিনতটো তেনেকেই যায় ন, বিদ্যালয়লৈ যাব হে কৰিব। দেওবাৰে হেৰি থাকিব আৰু গতিকে যিমান আমি সেই মডাৰ্ণৰ দিশে আগবাঢ়ি গৈ আছো। বাহিৰা মানুহৰ লগত আমাৰ কানেকচন খিনি কমি-কমি গৈ আছে। অ' যাৰ ফলত আমাৰ সামাজিক কথা-পতা, যোনটো কথাতটো ল'ৰা সেইখিনি কথাই যে, এটা নিৰ্দিষ্ট হিৰৰ বিষয়ে সোমাই থকা। বাহিৰৰ বিষয়ে অধ্যয়ন নথকা, আকৌ অসমীয়া ভাষাত তোমাৰ ধৰা কিতাপ নপঢ়িলে-নপঢ়িলে ভিডিঅটো নাচই ন লৰা-চোৱালী বিলাকে। অ' অপভংশ বিলাক চাব, তোমাৰ আজিকালি এ আই যে বনাই অসমীয়া ভাষাটো ভালকে নকয়ও। অ' কেনেকে কয় দেখিছা নহয়। এ আই বিলাকে কথাটো অ' সেইবিলাক চাব। হিন্দী ভাষা ভালকৈ মানে তোমাৰ ধৰা হিন্দীত চাই থাকিব। ই ইংৰাজীতো নাচায় হিন্দী-হিন্দী চাব। তাকো ভালকৈও শিকা নহয়। তেনেকুৱা ধৰণৰ ৰিল চাব কিন্ত সেইখিনিৰ ভিতৰত যেতিয়া আৱদ্ধ হৈ পৰে, সেইখিনি আৰু আৰু তোমাৰ মতে আৰু কিবা আছে নে কিনো তেনেকুৱা কাৰণ। অ', হয়। তিয়া আমি যদি অসমীয়াৰ কিবা এটা কথা নাজানো? হয়। আমি তেতিয়া কি কৰোঁ? সেই কথা আমি শিক্ষাগুৰুৰ পৰা শিক্ষাগুৰুৰ পৰা জানো। হয়, নিশ্চয়-নিশ্চয়। আমি শিক্ষগুৰুৰ পৰা জানিবলৈ ইচ্ছা কৰোঁ। হয়। আমি ঘৰত আমাৰ জেষ্ঠজনক- জেষ্ঠজনৰ পৰা আমি অ' আমি যদি আমাক কোনেও শিকাবলৈ একো মানুহ নাথাকে, শিকাবলৈ যদি কোনো মানুহ নাথাকে। আমি নিজে আমি নিজেই সেই কিতাপ মেলি তাৰ- তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰো‍ঁ। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে কিবা এটা প্ৰশ্ন নোৱাৰা- নোৱাৰাৰ লগে - লগে। হয়। কি কৰে অ'- মোবাইলটো খুলি লয়। খুলি ল'ব, হয়। এ আই- এ আইত মাৰিব। হয়। গগুলত মাৰিব। এই আইত সেই প্ৰশ্নৰ উত্তৰ বিচাৰে। তাৰ ফলত কি হৈছে, আমাৰ অ'-। নিজৰ অধ্যয়নটো কমি গৈছে। অধ্যয়ন কমি গৈছে- নিশ্চিতভাৱে অধ্যয়ন কমি গৈছে। শিক্ষাগুৰু- শিক্ষাগুৰুৰ প্ৰতি হেৰি কমি গৈছে। সেইখিনি আৰু কথাখিনি। মানে মই কৈছোঁ আৰু তোমাৰ তাত, যিহেতু মই টিউছন কৰি আছোঁ, সামগ্ৰিক গোটেই কথাখিনি দেখি আছোঁ ন'? সেইকাৰণে কেতিয়াবা বেয়া লাগে সেই কথাখিনি। আশা কৰিছোঁ তো মোৰ মতে এইবোৰ ল'ৰা-ছোৱালীবিলাকে বুজি পাব। আৰু সম- যিহেতু সময়ো তেনেকুৱা, গতিকে সিহঁতৰ গাতো দোষ লাভ নাই আচলতে। পিতৃ-মাতৃও সচেতন হব লাগিব। অ' বাৰু তেনেহলে উম ভালে থাকা দেই। ফোন-চোন কৰিবা কেতিয়াবা। হয় নিশ্চয় - নিশ্চয়। খবৰ-খাতি লবা মাজে - মাজে। ভালে থাকা। তুমিও কৰি থাকিবা মাজে - মাজে। নিশ্চয় - নিশ্চয়। মাহঁতক কবা দেই ফোন-চোন কৰিছোঁ বুলি। অ' - অ'।
নিশ্চয় কম - নিশ্চয় কম। তুমিও তোমাৰ মাক কবা মই ফোন কৰিছিলোঁ বুলি। হয় - হয়, নিশ্চয়। ৰাখিছোঁ ধন্যবাদ।